হেল্ল'। কি কৰি আছিলা। অহ। মই এয়া কাপোৰকে চিলাই আছোঁ। চাদৰখনৰ পাৰি লগাওঁ। আৰু পাৰি লগাই আগকেইটা চিলাই পেলাই বোলো। দহি কেইটা গুটো। অহ। তুমি চাদৰ মেখেলা চিলোৱা নে। অ' কোৱা?
মই শুনি আছো। কোৱা?
অ মইও শুনি আছো। কোৱা?
ভাত পানী খালা?
অ ভাত পানী খালো দিয়া
অ অ কিহে দি?
উমি
মই নাই খোৱা অঁ নাই খোৱা বনাই আছোঁ বনাই কৰি থৈ হ'ল বাও। এই এতিয়া পথাৰ ফালেহে আহিছ তো মই
অ।
পথাৰত এই ধান লগাই থৈ দিছিলো যে। সেয়া চাবলৈ আহিছো মানে।
অহ।
এখাই গৰু ছাগলী আ এ দি থৈ দিয়ে যে অ এই লগাই থ
অ অ অ।
বেছি দিন থোৱা নাই ছয় দিন সাতদিন দিনমান হৈছেহে লগোৱা। তাকে গৰু ছাগলী আহিব যে, সেইকাৰণে চাবলৈ আহিছোঁ নহ'লে ৰা ৰাস্তাৰ কাষতে গৰু ছাগলীয়ে খাই শেষ কৰি পেলায়। ৰাস্তাৰ কাষত
কেইবিঘা লগালে এইবাৰ
এই বেছি নাই এবিঘা, এবিঘাহে লগাইচো। আৰু ইমান কৰা মানুহো নাই যে
অ'।
এবিঘা মাটিয়ে ভালকৈ কৰোঁ আও হৈ যাব, এয়া হেই, জহা ধান।
জহা ধান অ'।
অ', জহা ধান লগাইছো।
আজিকালি জহা চাউল বিলাকো বহুত দাম হ'ল ন
অ', জেওৱৰা মাৰিবলৈ আকৌ এইকেদিন সাত লাগি আছে কাৰণে হেৰি হৈছে যে হঠাৎ আকৌ গছ বাঁহ চাহ কাটিব নোৱাৰে অঁ মাটিত গাঁত খান্দিব নোৱাৰি। সেইকাৰণে বোলো এইকেইদিন থাককে, চাবলৈ আহি থাকিব লগা হৈছে, নহ'লে খালি ধানত ইমান নাচালেও হয় তাত সাৰ চাৰ একো দিব নালাগে
মেচিনৰ ধানো কৰে, মেচিনৰ খেতিওঁ নকৰোঁ যে আমি, খালী খেতিটোহে
অ অ', আমাৰ মেচিনৰ খেতি কৰো।
বেলেগ মাটি মানে আমি নিজে এবিঘা কৰোঁ, বাকীখিনি হেৰি দি দি দিওঁ যে স শালি ছিজনটোত
তোমালোকক সেইফালে চু চুক্তি দিলে কেনেকে দিয়ে তোমালোকৰ ভাগত?
আমাৰ ভাগত হেৰি, নহয় খালী থানত আমি চুক্তি নিদিওঁ নহয়।
নহয় এই ন নম্বৰ ধানত, নকৰে জানো।
অ', অ', মেচিনত কৰে আমাৰ নাই কৰা, এনেই চুক্তি দিলে জানো আৰু চাৰি মাটিত চাৰি মোন দিয়ে নেকি এবিঘা মাটিত।
আহ
এবিঘা মাটিত চাৰিমোনকৈ দিয়ে তাৰপিছত আকৌ
আমি সেয়া খালী হেৰি মেচিনৰ ধানৰ খেতি কৰিবলৈ নিদিলোঁ মানে মেচিনৰ ধানৰ খেতি কৰিলে সাৰ চাৰ বহুত মাৰে যে।
বহুত দিয়ে অ
মাটিটো সেইৰি হয়। যোৱা বছৰ কৰিছিলে বেলেগে এইবাৰ নাই আৰু এইবাৰ সকলো মানে আমি নালাগে কৰিবলৈ বুলি বোলে এতিয়া শালি ধানকে হেৰি কৰিছোঁ আৰু বেলেগে লগালে -গালে আগতীয়াকৈ লগাই দিলে আমাৰ ইয়াত আকৌ আগতীয়াকৈ লগালে। হে হেৰি হয় মেচিন বৰষুণো নাই মেচিনে পানী দি পেলাই লগাব লগা হৈছে আৰু।
অঁ।
হয় নেকি।
আমাৰ আধিয়েহে দিয়া হৈছে দিয়া আমাৰ আধিয়ে দিছে আধিয়ে কৰিবলৈ দিছে। সেয়া সমানে ভাগ হব আৰু।
আমাৰ আধিখিনি সমানে ভাগ হ'ব তাৰপিছত আৰু এবিঘা নিজে কৰিছোঁ আৰু। ঘৰতে ঘৰত কৰিও ভাল লাগে নহয় নিজে কাটিবলৈ সময়ত আকৌ লোকৰ চবেই জহা ধান ন নকৰে যে, হয় জহা ধানটো ইমান বেছি ধান হেৰি নহয়।
নহয় অ।
অ ঘৰত খাবলৈ বোলো আৰু আমি কওঁ ৰ জহা ধানো কেতিয়াবা খাবলৈ মন যায় নহয়। জহা চাউল।
যায় যায় কেতিয়াবা পায়স চায়স বনাবলৈকে। ডেৰশ টকা কেজি ন উম।
উম। সেই মাজতে কিনি আনিছিলোঁ। ডেৰশ কেজি ডেৰশকে
অ।
সেইকাৰণে বোলো এইবাৰ ঘৰতে লগাও কঠীয়া পাৰি থৈ দিছিলো কঠীয়া কিনি
অ', অ, অ,
বৰা ধান বেলেগে যোনখিনি আন্ধি দিছো সেইখিনি বৰা ধানৰ খেতি কৰিছে কমকে কৰিছে বৰা ধান এ এনেও বৰা ধান ইমান প্ৰয়োজন নহয় নহয়।
অ', বিহুতহে লাগে আৰু উম,
উম,
এনে আকৌ বৰা চাউলৰ তোমাৰ, অ, এনেই আগৰ বৰা চাউলৰ তোমাৰ ভাপত দিয়া পিঠাটো খাই বৰ ধুনীয়া লাগে ন
অ', অ, তেনেকে খাওঁ, আকৌ ভাজি পেলে খাওঁ যে, বৰা চাউল ভাজি পেলাই জলপান বনাই।
ভাজা চাউল কৰি, তেনেকৈও খাওঁ।
অ',
খাই ভাল লাগে ন' বৰা চাউল তিয়াই থৈ পেলাই।
অ', ঘিউ অকণ দি ভাজি পেলাই, অকমান পানী দি পেলাই হেৰি কৰি দিলে।
অ', তেনেকে খাই ভাল লাগে মিঠৈ গাখীৰৰ লগত। অ কোমল ধান নকৰেই আজিকালি আগতে কোমল চ জলপান যে খায় দৈৰ লগত খাই ইমান ধুনহে লাগে।
আজিকালি আগতে আমি নামঘৰত বৰ - বৰ - বৰসবাহ পাতিলে বছ যে এটা সবাহ পাতে তেতিয়াতো সেয়া কোমল চাউলেই খুৱায়। আজিকালি কোমল।
অ, কোমল চাউল উম, আৰু হেৰি এই দোকানৰ পৰা কিনি আনিলোঁ কেনেকুৱা গোন্ধায় ন' কোমল চাউলখিনি।
অহ - অহ।
মই বেয়া পাও এদিন পেকেট এটা কিনি আনিছিলো। ইমান বেয়া গোন্ধাই।
বেয়া গোন্ধায় অ, আহ তেনেকুৱাছে আহে গোন্ধাই।
চেণ্ট এটা আহে, আমাৰ ঘৰত হেৰি কৰা আকৌ কোমল চাউলটোৰ তেনেকুৱা গোন্ধ নাহে নহয়।
নাহে অ, আজিকালি মানুহে কোমল কোমল ধান নকৰাই হ'ল নেকি ন।
কোমল ভাল নকৰে মানুহে।
উম,
এই হেৰি বিলাকহে কয় আৰু কিবা চোণ হাজাৰী ধান আজিকালি হেই বেলেগ- বেলেগ ধান আগতে আমাৰ ঘৰ অ', দেউতাহঁতে কয় কিবা লাকি খালি। বিয় খালি তেনেকুৱা ধান কৰে ধাহি কেইটা কেইটা খায়ো ইমান ধুনীয়া লাগেিহি দীঘল - দীঘল।
মিহি - মিহি, দীঘল - দীঘল অহ,
খাই ভাল লাগে সেইকেইটা।
উম,
হয়।
এ আৰু এটা চাউল আছে যে, অ, আৰু এটা চাউল আছে যে তোমাৰ ৰঙা - ৰঙা দীঘল দীঘল সেইটো কি চাউল বুলি কয়।
অ, সেইটো কি হেৰি নেকি বিয়য় চাউল অ, বিয়য় চাউল।
অ', অ,
তে
অহ ',
লোকে ৰঙা-ৰঙা হয়। বৰ ধুনীয়া লাগে সেইটো মাৰ ভাত খায়ো ভাল লাগে আলু সেই শালি ধানৰ মা চাউলৰ মাহ ভাতকেইটা তুমি আলু পিটিকা কণী বইল কৰি লৈ খাই দিলেও ইমান ধুনীয়া লাগে বা চাটনি অকণ লৈয়ো হনে আজিকালি সেইটো হেৰি নাই আৰু।
নাই অ, আগতেতো আমি ৰাতিপুৱা স্কুললৈ গ'লে প্ৰায় মাৰ ভাতেই খাই যাও।
অ, কিনা চাউলক কি জুতি পাবা উম, কিনা চাউল অ, আগতে তেনেকেই বনাই খাই স্কুলত যাওতে ৰাতিপুৱা মাহ ভাত কেইটামান বনাম।
অ, মাৰ ভাত বনাই খাওঁ অ,
খাই ভাল লাগে।
তোমাৰ ধৰি লোৱা মাৰ ভাতটো গৰমে- গৰমেহে ভাল লাগে।
হম
কিন্তু ঠাণ্ডা হলেহেইটো কিবা সেৰেকা - সেৰকা হৈ যায়গৈ।
ফুকি - ফুকি খাবলৈ বৰ ধুনীয়া লাগে টেষ্ট বৰ ধুনীয়া তেতিয়া ঘৰ গছত লগা কেচা জলকীয়া এটা মোহাৰি ল'বা।
আহ,
ধুনীয়া। তেনেকেই ভাতকেইটা যায়গ হয়নে, আজিকালি কিনা চাউলা সেই মাছে-মাংস যিমানেই নহওক। ভাতকেইটা খাই টেষ্ট নালাগিলে, টেষ্ট নাই, উম। হেৰি নহয় সোৱাদ নহয় মাছ-মাংস খিনি যিমানেই জুতি নহওক। ভাতকেইটা খাই বেয়া লাগিলে ভাল নালাগে খাই।
নালাগে অ'। এইবাৰ তোমালোকৰ গছত আম লাগিছে নে নাই?
আমাৰ আম নাই লাগা ন নালাগিলেই ফুলিলে ঢেৰ। আমে নৰলে।
অ'
জামুক লাগিছে। জামু যে, কোলা জামু, সেয়া লাগিছে এ লাগিলেও গছ ডাল বহুত ডাঙৰ হ'ল যে চৰাই খাই খাই পেলায়। থোকে নাপায় কেতিয়া এদিন পাৰিলোঁ মাজতে। তেতিয়া হেৰি খালোঁ আৰু কেইটামান। পাৰি বোলে খোৱাটো ইমান মানে হেৰি নহয়। নিজে যোনটো সৰে একে পৰিপূৰ্ণ হৈ পকি পিলে সৰে যায় সেইটো বহুত ধুনীয়া লাগে। কিন্তু হেৰি হয় যে, মাটিত পোৱাৰ লগতে থেতেলা খাই যায়। অ' সেইদিনা মানে ৰাতিপুৱা ৰাতি। ৰাতিয়েই নেট এখন বান্ধি থৈ দিছিলে। চৰাই পৰিলে আকৌ পকিলে হৈ যায় যে অ' নেটখনতে পৰিছে। সেইকেইটা খাই বোলে বৰ ধুনীয়া লাগিলে। কেইটামান পাৰিছিলে সেইদিনা হেৰি নহল আৰু ইমান টেষ্ট নাই আৰু কিবা কেহা। কেহা
অ' সেইকেইটা ভালকে পূৰঠ হোৱা নাই চাগে?
অ পূৰঠ হ'লেহে খাই ভাল লাগে। ট্ৰেষ্টটো ধুনীয়া। বজাৰত বেচে বহুত। আজিকালি কিন্তু বজাৰ পা আগ আনি খাবলে মন নাযায়।
নেযায়--জিভাখন উলিয়াই চাবাচোন গোটেইখন।
অ', বেঙুনীয়া-বেঙুনীয়া হয়, জামক খাব লাগে আইৰণৰ কাৰণে। মানে ভাল।
ভাল অ,
কিন্তু ঘৰৰ গছৰ, ঘৰতে গছ আছে।
অ', অ, অ',
ইমান টেষ্ট নাই যে।
অ',
উলালে মোৰ ঘৰতে হ'লেও ভাল আছিলে, কিন্তু এতিয়া ঘৰডাল হেৰি নহয় আও ইমান
অ',
পাৰিবলৈ নোৱাৰোঁ যে বহুত ওখ হ'ল, অ, পথাৰতে আছোঁ। যামগৈ আৰু অলপ পিছত, চাবলৈহে আহিছোঁ। এপাক ঘূৰি পেলাই চাই যাওঁ। তোমাৰ ফোনটো অহাৰ কাৰণে ৰৈ পেলত। গছৰ চাহতে কথা পাতি আছো। হ'ব দিয়া ন'।
অ হ'ব দিয়া ৰাখা।
উম,